শুনিছানে বন্ধু?
অ'
অলপ নেট নেটৱৰ্ক থাকাত যাবা নেকি বন্ধু মানে কাটি কাটি আহি আছে আৱাজটো।
অ'
হয়, হেল্ল' শুনিছা ন'?
নাই নাই নাই কাটি কাটিয়ে আহি আছে।
উম, এতিয়া
অ', শুনিছো শুনিছো কি কি কি কৰি আছা?
এ এনেই অলপ শুই আছো কিনো কৰিম।
হয়, হয়। শুব লাগে বাৰু বাকী ৰাতিপুৱা কি খালা মই এনে আছো ৰবা তুমি?
হয়, শুনিছা নে?
হয়, হয়, শুনিছো।
তুমি কি কৰি আছা?
মই এনে আছো তুমি?
মইও এনেই
ৰাতিপুৱা কি খালা পিছে?
নাই মই চাহ খালো আৰু ৰুটি খালো ৰুটি আলো ভাজি।
অ', ঠিকে আছে ঠিকে আছে। উম, মইও খালোঁ ৰবা আজি কঠালক কঁঠাল খাই দিলোঁ ৰবা।
বাহ এই ঠাণ্ডা বতৰ বাৰু আজি একো নহয়। গৰমৰ দিনত খাব লাগে আৰু কঁঠালটো পাম ভাটে দি গা বেয়া কৰি দিয়ে।
উম তাকেই বাকী তুমি আজি কৰবাত ফুৰিব যাবানে?
যাম বুলি ভাবি আছো।
ক'ত যাবা?
হয়, হয়, হয়।
অহ মই মই ক'তবা যাম মানে মই যাম চাগে কৰবাত অলপমান পিছত উলাই কেনে ফুৰিব অলপ। এ ঘ ঘৰতনো আৰু কিমান বহি থাকিবা বৰিং লাগে ঘৰত বহি। তেনেকুৱাই।
উম
শুনিছা নে? হেল্ল'!
শুনি আছোঁ।
শুনিছা ন?
অঁ শুনি আছো।
অ মাজে মাজে কবা কি অঁ শুনা পাইছো শুনা পাইছো।
বাকী বাকী কোৱা আ আজি কিহৰ আঞ্জা বনাইছা? দুপৰীয়া দুপৰীয়া সাজৰ কাৰণে?
ঘৰত আঞ্জা বনাম বুলি বনাই আছো মানে আৰু। মাই নোৱাৰে, মাংস মাংস চিকেন।
চিকেন আৰু কি?
চিকেনে বনাম আৰু বেলেগ নবনাও আৰু।
চিকেন চিকেনটো তুমি কেনেকুৱা বনোৱা অলপ মানে পদ্ধতিটো কোৱাচোন? মইয়ো তেনেকুৱা বনাই কিনে খাম।
প্ৰথম পিয়াজটো ভাঁজি লম মানে এ য়েল্লো মানে কি বুলি লয় নেকি
হা হা ৰেড কালাৰ ৰঙা ৰঙা ৰঙা কৰি লোৱা
ৰাতিলৈ মেৰিনেট কৰি থৈ দিওঁ আৰু অলপ টাইম চিকেনটো মানে নিমখ চিমখ দি মেলি অলপ টাইম মেৰিনেট কৰি থৈ দিব লাগে তেতিয়া মানে চিকেনটো সোৱাদটো ভাল আহে আৰু। তাৰপিছত মেৰিনেট কৰি থৈ দি উঠি অলপ টাইম পিয়াজ পিয়াজটো ভাজি ল'বা মানে ৰঙালাওটো দিব নালাগে আৰু ৰঙালাওটো দিলে মানে কামৰ কাৰণে আৰু মানে কিছুমান কৰা তাতে বাৰু আমাৰ ক্ষেত্ৰৰ কাৰনে বেয়াই আৰু।
হয় হয় হয় মানে তুমি এনে গৰমৰ দিন দিন দিনত কি খাই ভাল পোৱা?
মই চিকেন
চিকেন খাই ভাল পোৱা নেকি, মানে মইটো ঠাণ্ডাত মাংস খাই ভাল পাওঁ বেছি। গৰমৰ চাই
তোমাৰ মাতটো পুৰা বাজি বাজি আহি আছে পাৰিলে নেটৱৰ্কটো চেঞ্জ কৰাচোন জাগাটো।
অঁ। এতিয়া পাইছা নে?
অঁ এতিয়া শুনা পাই
অ' তোমাৰটো বজি আহিছে এইবাৰ। অ শুনিছানে?